হেল্ল' আহ মোৰ ভাল তোমাৰ
মোৰ মোৰো ভালে দিয়া। তপিক কি?
অ বোলে আজি আমি কি কয় ঠাণ্ডা দিনৰ কথা পাটো বলা।
আহ আহ ঠাণ্ডা দিনত তুমি বেছি কি কৰি ভাল পোৱা?
ঠাণ্ডাৰ দিনত মই বেছি কম্বলৰ তলত উম হা
কম্বলৰ তলত থাকি ভাল লাগে আৰু ঠাণ্ডা দিনত যদি অ ঠাণ্ডা দিনত যদি আকৌ চাহ আৰু পকৰি পাই যা, আহ কি মজা ন?
তাতে আকৌ বাৰিষা দিন হ'ব লাগে চাহ পকৰি পোৱাৰ সময়ত।
অ বাপৰে কি ভাল লাগে এই বোৰ।
অহ মই বাৰিষা বতৰত যদি পকৰী আৰু গৰম গৰম গাখীৰ দিয়া চাহ মইতো গাখীৰ দিয়া চাই খাওঁ।
অ।
চ যদি হয় আইও মুখত আৰু
আৰু ঠাণ্ডা দিনত কিবা মানে কম বলৰ ভিতৰ পৰা উঠি যাবলৈও মন নাযায় ন ম। মানে স্কুলতো থাকিলে যাব মন নাযায়? ন
সেইটোয়েতো আকৌ কম্বলৰ তলত আকৌ মোবাইলতটো চোৱাতটো ভালেই আমি
অ তাকে আৰু ইমান এলাহ লাগি থাকে বাপৰি ঠাণ্ডা দিনত বহুত এলাহ লাগে।
বহুত কি কবা আৰু মানে উঠিব ইচ্ছা নাযায়।
ঠাণ্ডা দিনত জানা কি কৰো ফেন টো লাহে চলাই থওঁ আকৌ কম্বলো উৰি থাকো। তুমি এনেকোৱা।
আমাৰ আকৌ হেৰি ঠাণ্ডা দিনত ফেনটো একেবাৰে কমপ্লিট ৰেষ্টত দি দিয়ে।
অ মানে নচলে একদম।
উম নাই চলালে মাহঁতে ক'ব কি যদি ইমান গৰম লাগিছে কম্বলোৰ কম্বল খন গুচাই দিয়ে মানে।
অ অ সেনেক কয় ন? অ।
কেনে ফেনখন নিদিও আক।
উম উম তাকে।
এতিয়া নিজা ৰুম থাকিলে, বেলেগ কথা। নিজা ৰুমো নাই ন। আহ তোমাৰ নিজাৰুম আছে নে নাই।
মোৰ নিজৰ মানে আছে ৰুমাকে মই মা ভন্টি এনেকে থাকো আৰু মানে নিজৰ ৰুম। ৰোম দিয়া নাই আৰু।
নিজৰ কে দিয়া নাই অ এটা হেৰি, কি বুলি কয়, মানে হেৰি নিজৰ মানে প্ৰাইভেট স্পেচত, পেছে জাগা এটা পায় মানে কিন্তু আমাৰ আকৌ ঘৰটো হেৰি আমাৰ আকৌ মা দেউতাক আকৌ প্ৰাইভেচ চি প্ৰাইভেট প্লেছ প্ৰাইভেট স্পেছ। সেইবিলাক নাজানে না। আমাৰ হে কি বুলি ক আমাৰ প্ৰাইভেট প্লেচৰ নামত সেই কি বুলি কয় অ কলে এই বেলেগ বিচনা এখনত হুৱাটোৱে জানে। যে বেলেগ বিচনাত শুইছে মানে তাই হেৰি অকলে আছে।
অহ আচ্ছা।
আমাৰ মাঁহতে আকৌ সেনেকুৱা।
উম মানে এটা মানে পাৰ্চনেল ৰুম থাকিলে ভাল আৰু তাতে তুমি পঢ়া চয়া কৰিব পৰা আৰু যদি ব তাই ৰুমত যদি থাকে তেতিয়া আকৌ হাল্লাক চিল্লাও হৈ থাকে ন।
আমাৰ ঘৰত সিমান হাল্লা নহয় মানে আমাৰ মা দেউতা মই ন আমাৰ ম হতে। এ সৰুকে টিভিটো দিব মোক কব কি এ তপ তপ পঢ়ি থা। মোৰ পঢ়িবও ইচ্ছা নাযায় মোবাইলটোতো লগতে থাকে।
অহ অ অহ অহ অ আচ্ছা।
এতিয়াত মোক স আৰু তাতে অ ৰিল চাই থাকো। অ অ সেইটোতো অটমেটিক মই সদায় কওঁ যে মই পঢ়িম, মই পঢ়িম মই পৰি মোৰ মোবাইলটো কেনে, কেতিয়া হাতত মোবাইলটো আহি যাই মই গমেই নাপাও উ মোবাইলটো কেতিয়া আছিল। মই মই বোলো হেৰি মই কিবা লিখিবহে আহিছিলো ল।
অ হঠাতে মানে আম পঢ় থাকো পঢ় থাকো পিছত কিবা মোবাইলৰ কাৰণে কিবা মোবাইৰ কথা মন। যায় হঠাৎ ন? তাকেতো তাৰিছত সেনেকে ডিষ্টাৰ্ব হৈ য়ায। তই আকৌ মোবাইল চাতে বহি যাও, আকৌ পিছত যদি আকৌ পিছতে মোৰ ৰিগ্ৰেট হয়। কিয় মই মোবল চাই আছো
সেইটোয়েটো।
উম পিছত মানে চিলেবাচ বোৰ ৰখি যায় ন চিলেবাচ বোৰ ৰখি যায় ন মোক
অ সেইটোয়ে। এই যে হেৰি কি লেকে এতিয়া মায়ে মোক ক কৈ থাক - তই এতিয়া বিয়ে। পাইৰিছ তই ভালকে পঢ়িব লাগে তই সময়ত কাম বোৰ কৰিব লাগে। লাগে মই মোক অ মোবাইল। মোবাইলত থৈ কেনে কৰি আছো মই কিন্তু মোবাইলটো কেতিয়া থ মই নাজানো।
উ উম তাকে।
অ
আছে আৰু।
তুমি হেৰি ঠাণ্ডাৰ দিনত ক'ত যাই ভাল পাওঁ।
মই ঠাণ্ডা দিনৰ মানে কি কয়। এয় আৰু মানে খোলা জোগা মানে যত গছ গছনি আছে সেনেকুৱা। জগাত যাই ভাল লাগে আৰু।
ঠাণ্ডাৰ দিনত নে।
কাষত বহি ভাল লাগে।
অন ঠাণ্ডাৰ দিনত নে গৰমৰ দিনত।
ঠাণ্ডা, দিনত
অ।
তাতে অলপ ভাল লাহে লাহে হাৱা আহি থাকে ন সেনেকে ভাল লাগে আৰু তোমাৰ।
মোৰ ঘৰত থাকি কম্বলৰ তলত আৰাম।
অ সেইটোতো হয় সেইটোতো চবৰে হয় কম্বলৰ ভিতৰত শুই থাক আহ।
সেইটো মই ঠাণ্ডাৰ, দিনত এটা জাগাত যাই পাইিছো। যোনটো যাবৰ কাৰণে ভাল সেইটো হ'ল মোৰ মা মামাহঁতৰ জেগা মোৰ নিজৰ ঘৰ মই বেলেগ জেগাত যাই পোৱা নাই।
অ অ তোমাৰ মামা ঘৰ কত।
মোৰ মামাৰ ঘৰ এই পাঠশালা হেৰি কি কয় এতিয়াম অ পা।
অ পাঁচশালা আচ্ছা অ অ।
মই এই পাঠশালা, আৰু গুৱাহাটীৰ, মা ঘৰ ঘৰৰতোৱে দেখি আছিলো বাকী কি একো ঘৰৰ মানুহে দেখা নাই আৰু
অ অ।
কৰলো যে শ্বিলং যাওঁ শ্বিলং যাওঁ তাৰপৰা কি গৰমৰ দিনত যাম জুলাইত যাম কে-
অ গৰম দিনৰ দি আমি শ্বিলং, তিশ্বিলং যাবলৈ ভাল ন
অ সেইটো দুই হেজাৰ ওঠৰৰ পৰা শুনি আহিছো মই। যে গৰমৰ দিনত শ্বিলং চাম।
অ যাম আমি এই যাম দিয়া। আমি যাম আৰু। মিলি কিনে।
পইচা পাতি যোগাৰ হওঁক অলপমান হেৰি মাজত মা দেউতাৰ পৰা অলপ ভিক্ষা মাগিব লাগিব নহয়। যে অকণমান দি দিয়ক অকণমান দি দিয়ক।
অ।
উম।
তাকে মানে কৰ'বাত ক'বাত ফুৰিবা যাবলে ভাল। আৰু নিজৰ ফ্ৰেণ্ডছ কেইটাৰ লগত যাই ভাল লাগে আৰু ন? সেনেকে মানে ফুৰ্তি এটা লাগে আৰু।
টোৱে
গলে আৰু ক' যেনে সেইফালে নযাবি সেইফালে নাযায়।
ই পেৰেন্টছৰ লগত- ৰখাইে থাকিব, এই ক'ত কৈছো ক'ত কৈছ তোৰ ততে লেটেৰা আছে এই ক'ত নাযাবি, তাতে এ তাতে সেইখন দোকানত নোসুমাবি সেইখন দাম বেছি। এ তাতে এইটো নকৰিবি এই সেইটো নকৰিবি ত ত চবত- তে আৰু এনটো লগাই থৈ দিছে নকৰিবি নহ'ব ন নিদিবি একোৱেইে।
উম ঠিকে কৈছা।
চবতে ন আছে ইয়েচটো কতো নাই ফ্ৰেন্সৰ লগত এতিয়া হেৰি ফ্ৰেন্স। ৰ লগত যদি যাওঁ লগ বান্ধৱী তেতিয়া মানে কৰিব পাৰি যি মন। যে কাৰণ হেৰি লগ বোৰে আকৌ হেৰি নিজৰ লগ দিয়ে ন।
অহ অ।
অ সেইটোৱে।
আৰু বাকী এতিয়া কি কৰি আছা।
মই এতিয়া বাগৰি আছো।
অ অ চাহ তাহ খালা ভাত চাত খালা।
আছা ভাত বনাই আছে আৰু উ চাহটো চাহটো খোৱা নাই বাৰু। মই ৰাতিপুৱা চা নাখাও ম । গধূলি, গধূলি হ'লেই হ'ল নহ'লে নাই।
অ অ গধূলি খোৱা মানে তুমি-
অহ। গধূলি, নহ'লেও কথা নাই হলেও কথা নাই মানে কি আৰু
মোৰ আকৌ ঘৰত যদি নোখোজে। ঠাৰ তেতিয়া আৰু চাহ খা লাগে।
অ। মই কি মোক আকৌ পঢ়া টাইমত চাহটো লাগে।
অ অ অ পঢ়া সময়ৰ
অ মানে কি। পঢ়িলে টোপনিটো বেছি আহে মোৰ। সেই কাৰণে মই কওঁ যে মোক চাহ বা কফি কিবা এটা দি থৈ দিবি ইয়াতে
মা মাহঁতে আকৌ মায়ে আকৌ চিৰিয়েল চাই অসমীয়া চিৰিয়েল।
অ অ
সেই হেৰি চিৰিয়েলখনত এডভাৰ্টাইজ হলে এক কাপ চাহ দি দিব আকৌ এখন চিৰিয়েল। খতম হোৱাৰ পিছত যেতিয়া মানে পূৰা এটা হেৰি খতম হৈ যাব আধা ঘণ্টা তাৰ পিছত আৰু এক কাপ দি দিব
অ হ হ মানে তুমি দুবিমান খুৱাই আৰু চাহ। দুবাৰ খোৱা মানে চাহ পঢ়া সময়ত?
পঢ়া সময়ত খাওঁ অ দুবাৰ তিনিবাৰ, তিনিবাৰ মান খাওঁ অ টোপনি লাগি থাকে ন মোৰ পঢ়াৰ সময়ত টোপনি বহুত আহে মোৰ মানে পঢ়িব ইচ্ছা নাযায় নে পঢ়াত মনোযোগ লাগিছে ভগৱান জানে কিন্তু টোপনিটো বেচি কি আৰু অ।
উম।
বা ঠাণ্ডাৰ দিনতো কবই নালাগে।
অ ঠাণ্ডা দিনত ঠাণ্ডাদিনতটো টোপনি লাগিয়ে থাকিব, তুমি কম্বলৰ ভিতৰত থাকিলে টোপনি- তেতিয়াতো আৰু পঢ়িব মন নাযায়।
অ কম ব'ল মই কি? কম্বল উৰু আৰু টেবুল মানে মোৰ বিচনাত থাকা টেবুলখন সেইখন মেলি লওঁ। ঠাণ্ডাৰ দিনত হেৰি কি- কম্বল কম্বল উৰি কেনে, পঢ়ো মই এতিয়া কোন পাষত মোৰ টোপনি আহি যায় মই গমেই নাপাওঁ।
তাকেত আৰে বহুত এলাহ লাগি থাকে ন।
অ আমাৰ মায়ে কয় কি কি বুজিছে মায়ে কয় কি যে, এইবোৰ তই কি কৰি আছ,? পঢ়িছনে নাই কিবা কৰিছনে? নাই, এতিয়া উঠাই দি কেনে যায় আৰু। অ, দিয়া আজিৰ কাৰণে হ'ব ন? অ অ হ'ব দিয়া অ।